শুনিছেনে?
অ' শুনিছোঁ শুনিছোঁ। কি খবৰ? এ, মই আছোঁ। অ' মই আছোঁ ৰব ঘৰতে আছোঁ। আজি অলপ গা বেয়া কাৰণে মই ওলাই নগলো ক'তো।
অ'।
অ'। পিছে কি খবৰ? অ', অ'।
আজি তুমি মানে ঘৰত আছা?
অ' ঘৰতে আছোঁ।
অ' মানে কি কৰি আছা?
বৰ্তমান এনেই আছোঁ অলপ, এই ম-মোবাইলটো চাই আছোঁ এনে।
অ' বিজিটো নাই?
নাই নাই, নাই বিজি নাই।
এই আজি অলপমান মই এটা মানে ক্ৰীড়াৰ গুৰুত্বৰ বিষয়ে অলপমান বিষয়টো তোমাৰ লগত কথা পাতিবৰ লগাইছিল।
অ', অ' হয় হয়। পাতিব পাৰা, ভালে বিষয় এইটো, মোৰ বহুত দিন ক্ৰিৰাৰ ওপৰত কথা পাতা নাই কাৰো লগত।
অ' ঠিকে আছে তে তোমাক তোমাক সোধো তে?
অ' সোধকচোন।
এয়া পিছে কোৱাচোন তোমাৰ মতে ক্ৰীড়া কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি?
অ' মোৰ মতে কি, আমাৰ জীৱনৰ এক প্ৰয়োজনীয় অংশ হয়, হয় চবেই জানে সকলোৱে জানে আৰু নিয়মীয়াকৈ খেল ধেমালি কৰিলেও শৰীৰটো আমাৰ সুস্থ থাকে আৰু আমাৰ মন টো সতেয হৈ থাকে।
অ'।
তাৰপিছত ইয়াৰ উপৰি আমাৰ ক্ৰীড়াই শৃংখলা ধৈৰ্য, দলিয়া মনোভাৱ আমাৰ মনত গঢ়ি তোলে।
অ'।
আৰু শেষত মই এইটোয়ে ক'ম যে ক্ৰীৰাই সুস্থ জীৱন গঢ়াত এটা ডাঙৰ ভূমিকা পালন কৰে আমাৰ জীৱনত।
অ' নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি, ক্ৰিৰা আমাৰ জীৱন গঢ়াৰ, এটা সুস্থ জীৱন গঢ়াৰ ডাঙৰ ভূমিকাই পালন কৰে বুলি ময়ো ভাবোঁ।
হয়, হয়, হয়। পিছে, তোমাৰ প্ৰিয় খেল কোনটো বাৰু, আৰু কিয়নো কিয়নো?
ক'ব গ'লে, মোৰ প্ৰিয় খেল মই ক্ৰিকেট খেলি বেছি ভাল পাওঁ, আৰু মনে এই খেলটো যিহেতু, দলীয় দলীয়তা কৌশল আৰু ধৈৰ্যৰ বেছি প্ৰয়োজন হয়।
হয়, হয়।
আৰু ক্ৰিকেটটো খেলিবলৈও ভাল লাগে, আৰু চাবলৈও বেছি ভাল লাগে।
হয়, হয়।
সেইকাৰণে মই ক্ৰিকেটটো বেছি ভাল পাওঁ, আৰু সৰুৰে পৰা যিহেতু মই, ক্ৰিকেটে খেলিছোঁ আৰু, ক্ৰিকেটেই দেখিছোঁ, সেইকাৰণে ক্ৰিকেটটো মোৰ অতি প্ৰিয়।
আচ্ছা আচ্ছা, অ', ঠিকে ঠিকে ঠিকে, খুব ভাল বাৰু ক্ৰিকেটটো, মোৰো ভাল লাগে বাৰু।
অঁ'। পিছে কোৱাচোন তোমাৰ মতে ছাত্ৰ-ছাত্ৰী সকলৰ বাবে খেল ধেমালি কিয় ইমান দৰকাৰ?
অ', ক'বলৈ গ'লে মোৰ মতে, পঢ়া - শুনাৰ লগতে খেল - ধেমালিও সমানে দৰকাৰ।
অ'।
আৰু খেলিলে শাৰীৰিক আৰু মানসিক বিকাশতা বৃদ্ধি হয়।
অঁ, নিশ্চয়।
কি আৰু লগতে মনোযোগ, আৰু স্মৃতি শক্তিও বৃদ্ধি পায় আমাৰ।
অঁ'।
এ' মই ভাবোঁ যে প্ৰতিজন ছাত্ৰ - ছাত্ৰীয়ে নিয়মীয়া, এটা নিয়মীয়াকৈ খেলা উচিত। দিলোঁ এবাৰ কৰি হলেও আৰু শেষত ক'বলৈ মই এইটোৱে ক'ম যে, খেল- ধেমালি শিক্ষাৰ এটা, গুৰুত্বপূৰ্ণ অংশ হয়। আমি, ল'ৰা - ছোৱালী বা আমাৰ ছাত্ৰ - ছাত্ৰীসকলক, খেলিবলৈ খেল- ধেলমালি কৰিবলৈ অলপ সময় দিব লাগে, দিনটোত।
উম, নিশ্চয়, নিশ্চয়, নিশ্চয় দিব লাগে, মই ভাবোঁ যে ছাত্ৰ - ছাত্ৰীসকলে খেল - ধেমালি খেলাটো দৰকাৰ, পঢ়াৰ লগতে।
হয়, হয়, হয়। পিছে, ক্ৰীয়াই মানুহ কি কি ভাল গুণ শিকায় বুলি ভাবা তুমি?
মোৰ মতে ক'ব গ'লে, ক্রীয়াই শৃংখলতা আৰু দলীয় কাম, ধৈৰ্য আৰু নেতৃত্বৰ গুণ শিকায় বুলি মই ভাবোঁ। আৰু যেতিয়া জয়, পৰাজয় দুয়োটাৰ সমানে গ্ৰহণ কৰাটো আমি শিকায় বুলিও ভাবোঁ।
হয়, হয়, হয়।
এ' মোৰ মতে ক্ৰিয়াই জীৱনত বহুত মূল্যৱান শিক্ষা দিয়ে। আৰু আমাক স্বাস্থ্য আৰু আৰু শৰীৰটো সুস্থ ৰখাত সহায় কৰে। সেইবাবে মই ভাবোঁ যে, আমাৰ ক্ৰীয়াই বহুতো গুণ শিকায়।
হয় হয় হয়। ঠিকেই, ঠিকে কৈছাঁ, ঠিকে কৈছাঁ, সঁচা কথা আমাক বহুটো মূল্যায়ণ সুখ্যা দিয়ে আৰু
উম। কোৱাচোন তোমাৰ মতে বিদ্য়ালয়ত ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰাটো কিয় ইমান দৰকাৰ?
অ', মোৰ মতে ক্ৰীড়া, প্ৰতিযোগিতা, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ সুযোগ দিয়ে, অ' ইয়াৰ ফলত আত্মবিশ্বাস বৃদ্ধি পায় সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ এটা গঢ়ি উঠে, মই ভাবোঁ যে এনে, অনুষ্ঠান বোৰ নিয়মিতা নিয়মীয়াকৈ আয়োজন কৰি থকা, কৰি থাকিব লাগে।
নিশ্চয় নিশ্চয়, ঠিকে কৈছাঁ তুমি।
ৰৱশত এইটোৱে যে ক্ৰীড়াই প্ৰতিভাক আগুৱাই নিয়ে ন', সেইকাৰণে আমি ক্ৰীড়াক এটা ক্ৰীড়াটো এটা কম্পালচৰি চাবজেক্ট হিচাপে মানে আমি সুযোগ প্ৰতিষ্ঠানৰ মনোভাৱ, গঢ়ি তুলিবলৈ আমি এ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক্ৰীড়াটো দাঙি ধৰিব লাগে।
অঁ, নিশ্চয় নিশ্চয়, তুমি ঠিকেই কৈছাঁ, আমি ক্ৰীড়া প্ৰতিযোগিতাটো আয়োজন কৰা বহুত দৰকাৰ বিদ্যালয়বোৰত, যাতে, ছাত্ৰ-ছাত্ৰী সকলে ৰ জৰিয়তে আগলৈ আগবাঢ়ি যায়।
হয়, হয়।
পিছে কোৱাচোন তোমাৰ মতে, নিয়মীয়াকৈ খেল ধেমালি কৰিলে কি কি লাভ হয় বুলি ভাবা?
মোৰ মতে নিয়মীয়াকৈ খেল ধেমালি কৰিলে শৰীৰৰ সুস্থ, শৰীৰটো সুস্থ সুস্থ থাকে, সবল থাকে।
অ'।
আৰু লগতে মানসিক চাপো কমে, আৰু মনটোতো খুব ভাল লাগি থাকে।
নিশ্চয়, নিশ্চয়, অ'।
আৰু মই ভাবো যে, খেল ধেমালি সুস্থ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। অ', আৰু মই এইটো জানো যে সুস্থ শৰীৰ, আৰু সুস্থ মন এটা গঢ়ি তোলে।
উম, ঠিকে কৈছা আমি নিয়মীয়াকৈ খেল ধেমালিবোৰ খেলি থাকিব লাগে, আৰু যিহেতু আমাক সু জীৱনৰ বাবে অতি প্ৰয়োজনীয়।
উম।
খেলি থাকিব লাগে, খেল ধেমালিবোৰ।
হয়, হয়, পিছে তোমাৰ মতে খেলত দলীয় মনোভাৱ কিয় দৰকাৰ?
মোৰ মতে খেলত দলীয় মনোভাৱটো থাকিলেহে, সকলো খেলুৱৈয়ে একেলগে ভাল প্ৰদৰ্শন কৰিব পাৰিব। আৰু ইজনে সিজনক সহায় কৰিলে, সফলতা লাভ কৰাটো সহজ হৈ যাব।
হয়, হয়।
এ মোৰ মতে, সেনেদৰে খেলত দলীয় মনোভাৱটো দৰকাৰ বুলি মই ভাবো আৰু।
হয়, হয়, হয়, ঠিকেই কৈছা। তোমাৰ কথাটোত ময়ও একমত হয়।
উম। পিছে তোমাৰ মতে, খেলত জয় পৰাজয় কেনেকৈ লোৱা উচিত মানে?
মোৰ মতে, জয়ত অহংকাৰ কৰা বা অহংকাৰ কৰা উচিত নহয় বা পৰাজয়ত নিৰাশ হোৱাও উচিত উচিত নহয়।
অ'।
পৰাজয় পৰা আমি শিক্ষা এটা লৈ অধিক পৰিশ্ৰম কৰা উচিত, আৰু মই ভাবো যে, এই মনোভাৱে এজন ভাল খেলুৱৈৰ পৰিচয় হয়।
নিশ্চয়, নিশ্চয়, নিশ্চয়।
আৰু মই এইটোয়ে ক'ম যে, জয় পৰাজয় দুয়োটা জীৱনৰ শিক্ষা হয় আমাৰ।
অ', অ', আমি ঠিকে কৈছা তুমি, আমি খেলৰ জয়, পৰাজয় দুয়োটা দুয়োটাই মানিব লাগে, এনেকুৱা নহয় যে আমি জিকিলে হ'ব, হাৰিলে নহ'ব।
হয়, হয়। হয়, হয়। পিছে বিদ্যালয়ত কিড়া দিবস পালন কৰাটো কিয় দৰকাৰ বুলি ভাবা তুমি?
মোৰ মতে বিদ্যালয়ত কিড়া দিৱসে, ছাত্ৰ ছাত্ৰীসকলক নিজৰ প্ৰতিভা দেখুৱালৈ সুযোগ দিয়ে। আৰু ইয়াৰ ফলত খেলৰ প্ৰতি আগ্ৰহ পায়, আগ্ৰহ বৃদ্ধ দি হৈ যায়, ল'ৰা-ছোৱালীবোৰ আৰু আত্মবিশ্বাসো বাঢ়ে, এ মোৰ মতে বিদ্যালয়সমূহত ক্ৰীড়া দিৱসটো এটা গুৰুত্বপূৰ্ণ অংশ হয়। আৰু সেই, এইবোৰ ক্ৰীড়া দিৱসটো বিদ্যালয়ত পালন কৰাটো দৰকাৰ।
হয়, হয়। ঠিকে কৈছা তুমি।
তোমাৰ মতে, সমাজক কি কি ধৰণৰ ইতিবাচক প্ৰভাৱ পেলাই বুলি ভাবা?
অ', মোৰ মতে মানুহৰ মাজত ঐক্য শৃংখলা, আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে।
অ'।
আৰু ই, বিভিন্ন অঞ্চলৰ মানুহে খেলৰ জৰিয়তে ওচৰ চাপি আহে যিহেতু। আৰু মই ভাবোঁ যে ক্ৰীড়াই সমাজত সুন্দৰ বহু সম্পৰ্ক এটা গঢ়ি তুলিব পাৰে।
নিশ্চয় নিশ্চয় নিশ্চয়, ঠিকে কৈছা তুমি।
অ' এইটোৱে আৰু।
ভালে ভাবিছা।
উম, পিছে ভৱিষ্যতে তুমি ক্ৰিড়াৰ ক্ষেত্ৰত কি কৰিব বিচাৰা?
মই ক'ব গলে মই ভৱিষ্যতে নিয়মীয়াকৈ খেল ধেমালি কৰি সুস্থ থাকিব বিচাৰোঁ।
হয় হয়।
আৰু সুযোগ পালে বিভিন্ন ক্ৰীড়া বা খেল প্ৰতিযোগিতাত অংশ গ্ৰহণো কৰিম। আৰু নতুন নতুন দক্ষতা শিকিম আৰু। কথাবোৰো শিকিম ক্ৰীড়াৰ বিষয়ে।
হয় হয়।
এই মোৰ মতে নিয়মীয়াকৈ আমি যদি ক্ৰীড়াৰ ক্ষেত্ৰত আমি খেলি থাকোঁ তেতিয়াহ'লে আমাৰ বহুতো ভাল অভ্যাস আৰু ভাল গুণ আমি পাম তাৰপৰা।
হয় হয় হয়, ঠিকেই কৈছা তুমি।
সেয়ে কোৱাচোন তোমাৰ মতে ক্ৰীৰাই এজন মানুহৰ বক্তিত্ব গঢ়ি তোলাত কেনেদৰে সহায় কৰে।
আ, মোৰ মতে কি এ, গৰাই শৃংখলা ধৈৰ্য আৰু আত্মবিশ্বাস আমাৰ গঢ়ি তোলে। আৰু নিয়মীয়াকৈ খেল ধেমালি কৰিলে মানুহৰ কঠোৰ পৰিশ্ৰম আৰু সময়ৰ মূল্য সময়ৰ মূল্যটো বুজিবলৈ শিকে সকলোৱে।
অ'।
আৰু মই ভাবোঁ যে এই গুণবোৰ জীৱনৰ সকলো ক্ষেত্ৰতে বহুত উপকাৰী।
নিশ্চয় নিশ্চয়, বহুতো শাসন।
অ' আৰু মই এইটোৱে ক'ম যে ক্ৰীড়া এজন মানুহক সম্পূৰ্ণভাৱে গঢ়ি তোলাত সহায় কৰে।
ঠিকে কৈছা তুমি। আমি এনেদৰে ক্ৰীড়াই প্ৰতিযোগিতাবিলাকত খেলি থাকিব লাগিব। তেতিয়াহে আমাক ক্ৰীড়াই সম্পূৰ্ণৰূপে আমাক এজন ভাল মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰিব।
হয় হয় হয়, ঠিকেই কৈছা তুমি। পিছে তোমাৰ মতে অভিভাৱকসলে সন্তানক খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা উচিত নে কি?
হয় হয় হয় মোৰ মতে নিশ্চয় কৰা উচিত, যিহেতু খেল ধেমালিয়ে শিশুসকলক শাৰীৰিক আৰু মানসিক বিকাশত বহুত সহায় কৰে।
হয়।
আৰু লগতে আত্মবিশ্বাস আৰু দলীয় মনোভাবো বৃদ্ধি কৰাত সহায় কৰে, সেয়ে মোৰ মতে তে পঢ়া শুনাৰ লগতে খেল ধেমালিটো সিমানে কৰা উচিত আৰু গুৰুত্বপূৰ্ণ হয়।
উম, ঠিকে কৈছা। সঁচা কথা সেইটো, পঢ়া শুনা লগ খেল ধেমালিত
কেনেধৰণৰ জীৱনশৈলী অনুসৰণ কৰাটো উচিত?
আহ, মোৰ মতে খেল খেলুৱৈসকলে নিয়মীয়াকৈ অনুশীলন আৰু সুষম আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰাম আৰু শৃংখলাবদ্ধ জীৱনশৈলী অনুসৰণ কৰাটো খুব উচিত। আৰু বহুত দৰকাৰী এইটো আৰু ইয়াৰ ফলত তেওঁলোকে সুস্থ থাকি ভাল প্ৰদৰ্শন কৰিব পাৰে।
নিশ্চয়।
আৰু এইটোৱে ক'ওঁ যে এই সফল খেলুৱৈ হ'বলৈ নিয়মাৱৰ্তিটো অতি দৰকাৰ।
অঁ। ঠিকে কৈছা তুমি। আমি খেলুৱৈসকলে আমাৰ খেলুৱৈসকলে এইটো এইবোৰ জীৱন থৈলীত বাবে বেছি দৰকাৰ। আৰু আমি যদি এনকে শৃংখলাবদ্ধতা ভাৱে আমি খেলা বহুত খেলি থাকো
হয়, হয়।
তেতিয়াহ'লে আমাৰ খেলুৱৈসকল ভৱিষ্যতলৈ বহুত আগলৈ যাব বুলি মই ভাবো।
হয়, হয়, হয়, হয়।
ঠিকে আছে দিয়া আজি তোমাৰ লগত খেল বা খেলৰ বা ক্ৰীঢ়াৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল।
হয়, হয়, হয় মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি, বহুত দিন কথা পতা নাছিলো মই এইটো বিষয়ত।
অ' ভাল লাগিল আজিয়ে মই বহুতো নজনা কথা শিকিলো তোমাৰ পৰা।
হয়, হয়, হয় ময়ো শিকিলোঁ বাৰু থেংক ইউ বু ধন্যবাদ ধন্যবাদ ঠিক আছে। আঁ ধন্যবাদ।